ভালনে?
অ ভাল ভাল তোমাৰ কেনেকুৱা?
আছো আৰু দেই, আজি বহুত দিনৰ মন মনত, পৰিলে?
এ তাকে এনেই বহি আছিলো বোলো। ভাত - পানী খাই ধৰা আজৰি হ'লো। ৰুৱেই নহয়। তাৰপিছত বোলো এই ফোনটাকে কৰো কিনো কৰি আছে।
ভালে কৰিলা আকৌ। ইমান গৰম আজি জানানে?
গৰম গৰম ৰ'দ দিছে নহয় যথেষ্ট।
উম অকনমান ওলাই গৈছিলো তোমাৰ আহি। পাই পেলাই মানে ইমানেই, গৰম উঠিছে নহয় থাকিব পৰা নাই ফেন দুখনেও কামত দিয়া নাই পাই।
এ কি কবা গৰম প গৰম দিনত গৰম পৰিছে আৰু অ বাকী ভাত পানী খালা
ভাত খালো খালো তোমালোকে খালা
খালো খালো আজি কি বনাইছিলে মায়ে
আজি তোমাৰ দাইল ভাজি তাৰপিছত আলু পিটিকা বনালে অ বেছিকে গৰম দিম কি প অইন খাবলৈও মন নাযায় নহয়
অ আমাৰ মোৰ উভাই মাহঁতে মোৰ গম দিনত মোলে আলু থৈ মই আলু পিটিকা খাই বৰ ভাল পাওঁ
অ ভাল লাগে তেনেকে ময় সেই আলু পিটিকা তেনেকে বনালে তাৰ পৰাা মায়ে আকৌ ভাত কেেৰেলা পিটিকা বনালে মালে এক্সট্ৰাকে তাৰপিছতে আকৌ তোমাৰ হেৰি আছিলে ভাজি তোমাৰ কি ৰবা এ উম হেৰি সৰু আলু গুটি এটা বনাইছিলে মানে বাদাম দি পেলাই তাৰপিছতে আৰু কিবা এটা বনাইছিলে সেইটো সেই পাপাৰ কাৰণে মানে পাপাই ভ যোৱা দোকানলৈ যোৱাৰ আগত খাই যাবলৈ বনাইছিলে তাৰপিছত সেই তাৰে মায়ে খালে মই তোক সেইবোৰ নাখাৱে তাৰপিছত তোমাৰ আৰু এইফালে লগত মিছল কিনি আনিছিলো তাৰপিছত সেই তেনেকে মিছল লৈ পেলাই খাই দিলো আৰু
ভালেই কৰিলা আৰু গৰম যিটো পৰিছে মানুহ পেপা কাঢ়ি যাব নহয় হেৰি নহয় বাকী পঢ়া শুনা কেনে চলিছে তোমাৰ
পঢ়া শুনা চলি আছ আৰু দেই ঠিক ঠাক
অ সেইটো মোৰ এই কে থাকে তাকে আৰু কি নৈ গৰমত টেবুল খনৰ ওচৰত বহা নিচিনাহে হয়নি
তাকেহে পঢ়াত মনতো নবেই উম হয় হয় পঢ়াত মনেই নবঢ়ে
উপায় নাইকিয়া আছে হলেও আৰু কি নকৰিবতো লাগিব যিটো দায়িত্ব আমাৰ
সেইটয়ে দায়িত্বখিনি আৰু তুমি নকৰিলে হ'বনে
উ আৰু কিমান এচাইনমেন্ট থাকে হয়ে নহয় বাৰু
অ তো আৰু
উপায়হীন হৈ পৰা গৈছে
সঁচা ঠে গোপাল লগৰ লাগিল লাগে কিমান কৰিবা আৰু অশান্তি লাগি যায়গে কেতিয়াবা জানানে ইমান গৰম সচাকে
বাকী হেৰি এইটো কি কয় ঘৰত মাহঁতৰ ভাল নহয়
মাহঁতৰ ভাল ভাল তোমালোকৰ মাহঁতৰ ঠিকে আছে
এ ঠিকে আছে ঠিকে আছে এই হেৰি এইটো কি বুলি কয় আমি মানে আজি এফালে ওলাই যাম বুলি ভাবিছোঁ এ বজাৰ চজাৰ কৰিবলে এই গৰমত পিন্ধা কাপোৰ কেইটামানকে লাগে বুজিছা মই বোলো
দিনকেইটাত মানে যি টি কাপোৰে তোমাৰ নোৱাৰাও নহয় থাকিব
এ নোৱাৰি নোৱাৰি এই পাতল পাতল অকমান চাই পেলাই বা তেনেকোৱা ত কেইটামান ল'ব লাগিব মানে টি চাৰ্ট কেইটান
অ বিশেষকে তোমাৰ ওলাই যাওঁতে তোমাৰ কৰ'বাত ওলাই মেলি গলে তোমাক গৰম দিন কিতাত ঘৰতো জল জধে মধে থকা যায় কিন্তু ওলাই মিলি গ'লে যে তুমি জি তি কাপোৰ পিন্ধিয়ে যাব নোৱাৰি
নোৱাৰি নোৱাৰি আৰু মানে মই ভাবিছো এই যাওঁ আৰু ৰি লৈ পেলাই নিজিলেও কিনি আনো ত মাহঁতলৈও তেনেকোৱা কিবা কেইটামান আনিম এই ব্লাউজ চেলাউজ অকমান পাতল কটা হাতৰ চাই কিবা
অঁ সেই তেনেকোৱা ক আৰু আজিকালি তোমাৰ চৰ্ট নাইটীবোৰ যে ওলাইছে গেঞ্জি কাপোৰৰ নিচিনা সেইবোৰো যথেষ্ট আৰাম দিয়ে কিন্তু ঘৰত পিন্ধিবলে
অঁ ভাল ভাল খালি আকৌ হেৰি কি কয় কিছুমান পাই যে একে দীঘল হৈ যায় দেই ধোৱা পিছত
অঁ দীঘল হৈ যায় আৰু হেৰি বেছি মে বৰ বেছি দাঁত নিচিনাও কিছুমান থাকে
আমাৰ এই খুৰা ছোৱালীজনীক বাৰ্থডে দিছিলে গিফ্ট দিছিলে কোনোবাই তাৰপিছত আৰু তাই আৰু দুব এবছৰ ডেৰ বছৰ পিন্ধিলে তাই আকৌ কাপোৰে বহুত দিন যায় মানে গৈ গৈ দীঘললেই কিবা ভৰি পালেগৈ মই বোলো এইটো নাইটিহে হৈ গ'লচোন এইটো
অঁ আৰু মোৰ মানে কি হয় মই গৰম দিন কেইটাত যে
কৰিছিলো মানে কিবা হেৰি এইটো কি বুলি কয় তুমিও যোৱা নেকি যোৱা যদি যাব পাৰে একেলগে বোলো দুইজনীয়ে গৈ কিনো গে
অঁ! তাকে পাৰি পাৰি আকৌ, সেইটোৱে পাৰি আকৌ।
ল'ম বুলি।
অ' তাকেই তাকে পাৰি।
ওলাই যাম আৰু তেনেহ'লে ন'।
অ' তাকে তাকে পাৰি।
অ' চাই মেলি কিনিম কি, ক'ত লাগে। তেনেহ'লে অসুবিধা হৈছে অ'! কাপোৰে মানে, ডাঠ কাপোৰবোৰ পিন্ধিবলৈ বেয়া।
বেয়াটো আৰু তোমাৰ, গৰম দিনকেইটা তোমাৰ কাপোৰ দেখোন দিনটোতে দুটা তিনটামান লাগে।
লাগে লাগে আৰু মানে এতিয়া কি হয় ধুই দিলে ইটো ধুই আৰু সদায়টোতো ধুব লগা হয় বাও এনেও ধুওঁ বাৰু। হ'লেও ধুব লগা হয়। নহ'লে কাপোৰ দুটা তিনটা লাগে অ' ৰাতি। ৰাতিও গা ধুই পিন্ধিবলৈ আৰু এটা লাগে তেনেকুৱা ধৰণৰ হৈ যায়।
মই যে কি কৰিছোঁ জানা! মই পাতল পাতল তোমাৰ মানে, মাজতে নাইটি, তোমাৰ মায়ে সেই নাইটি কেইটামান আনিছিলে মালে।
অঁ!
আধা কাটি, কাটি তোমাৰ টপ বনাই পেলাই তোমাৰ চিলাই লৈছোঁ। তোমাৰ বৌৰ সেই মেচিনত গৈ পেলাই সেইদিনাখন তেনেকে চিলনী কেইটামান মাৰি আনিছোঁ। ৰাতি শোতে মই সেইকেই তেতিয়াহে পিন্ধি শুও। মই ৰাতি নাইটি চাইটি মই বিৰাত অশান্তি পাওঁ। হাফ পেন্ট লগত মানে, তেনেকে টপ কেইটামান লৈ আনিছোঁ।
অ' তাকে মই, মই কি বুলি ভাবিছোঁ জানা! এই মাহঁতলেও কিবা এটা আনি দিও, ইমান আমাৰ কাৰণে কৰি থাকে হয় নাই বাৰু কোৱাচোন। ন' হু! গতিকে, এনেই আৰু মাক নকওঁ আৰু আনি দিলে মাহঁতে নিজেও ভাল পাব। আজিকালি মাহঁতে নিজে একো নিকিনাই হ'ল।
আৰু তোমাৰ গেছটো গুৰিত অলপ গৰম নি কাম কৰোঁতে।
সেইটোৱেই দুখন তিনিখন ভাজি ৰাতিপুৱাৰ পৰা আমাৰ লগতে দৌৰি ফুৰা কম যায় নেকি অ'।
আৰু তোমাৰ বস্তু এ গৰম দিন কেইটাত নবনাবা বুলি ক'লেও নুশুনা নহয়!
নোশুনে নোশুনে। ক'ত শুনে? আৰু তুমি জানাানে ইমান মহ হৈছে। ছে আমাৰ ঘৰখনত। তুমি মহৰ পা মানে তোমাৰ শান্তি নাই।
মহ মোৰ যে সচাকে দেই মোৰ যেনিবা ৰুমটোত মহ নাই বৰকে। কিন্তু বাকী ৰুম কি। টাত বহিলে তুমি মহৰ উৎপাতত শান্তিয়ে থাকিব নোৱাৰা মানে।
আমাৰ মানে কি হয় গম পোৱা এই সন্ধিয়া সময়কণ আমি মানে ভেণ্টিলেশ্যন এনেকে খুলি থৈ দিওঁ ন। মানে ৰাতি মানে গৰমটো ভাৱটো ওলাই যা য় বোলে ফেনৰ হাৱাত। পাছত লাইটৰ পোহত মানে গোটেই মহ। বোৰ আমাৰ ৰুমলৈকে গুচি আহে আৰু নুখুলিলেও নহয় নহয় সে। ইটো ভাপ হৈ যায় একে গৰমত দেদেৰা পৰি যোৱা যায়।
আৰু তোমাৰ সেই ব বাকচত সোমাই থকা নিচিনা হৈ যায় যে।
মহে কম কামোৰ দিয়ে নেকি।
বৰ কষ্ট হয় দেখো। কমতি নি তাত। চিক।
মহে একদম কম কামোৰ দিয়ে নেকি। আচৰিত লাগে দেই।
চাগে পাই। এইবোৰ কিবা হেৰি পাই ধূপ চুপ তেনেকে দি থবাচোন নহলে এইবোৰ মৌ বোৰে কামুৰিতেও বৰ বেমাৰ হয়।
বেমাৰ হ'ব আকতো আমাৰ যে একেবাৰে হাতে ভৰিয়ে ৰাতি যে আঁঠুৱাখন তৰি নটৰিলে নহয়। একদম চাইডত একেবাৰে মহৰ একেবাৰে ইননি বিননি কি শুনিবা আৰু।
উম। আমাৰ আকৌ মোৰ মানে কি হয় মই তোমাৰ অকমান গৰম হোৱাৰ পিছত মই মানে লাহেকে আঠুৱাখন নতৰোৱে মোৰ মানে বিশেষকে ৰুমটো কি হল তোমাৰ একদম সোমাই আহে গেটৰ পৰা। তোমাৰ মোৰ ৰুমতো মুখতে। তাই নিচিনা হল। ডায়ৰেক ৰ'দটো। মানে মোৰ ৰুমটোতে পৰে। আৰু মোৰ ৰুমটো মানে ইমান। এনেই গৰম হৈ যায় তোমাৰ এই পিছবেলা সময়কনলে। পিছবেলা বাদ দিয়াচোন ৰাতিপুৱা তুমি। শুই উঠি বিচনাখনত তুমি যদি। উঠিবা সেই তেতিয়াৰ পৰা ৰ'দটো মানে সোমায়ে থাকে আৰু।
অ অ মানে এতিয়া কি-কি হৈছে গম পোৱা? মই ভাবিছো আজি ওলাই যাম লগতে এই যে হেৰি বেহুৱা যে বেহুৱা। এতিয়া তোমালোকে কি বুলি কয় পানী টেঙা কোৱা নে বেহুৱা কোৱা কি কোৱা খাৰলি খাৰলি অ সেয়া বেহুৱা কিনি আনিম কাইলৈ পৰা পানী দিয়া ভাত। খাম বুইছা নহ'লে নোৱাৰিছো।
নাই নাই দেই, পানী দিয়া ভাতটোৱে বেষ্ট।
অ, পানী দিয়া ভাত এই পিটিকি। কা বনাই লৈ মোৰ ইমান মন গৈছে,। আৰু মানে আমাৰ দেউতাই মানে। কি কৰিছে এই সৰু সৰু ভুল যে। ভুল এই ভুল। কিনি আনিছে মানে। কালি আৰু তুমি ভুলটো। পুৰি খাইছানে নাই?
নাই খোৱা পাই।
তুমি যে, একেবাৰে বজাৰৰ পৰা কবাচোন তোমালোকৰ পাপাক। এই সৰু ভুল কিনি আনিবলৈ এক। কুমলীয়াৰে। তাৰপিছত তুমি গেছত। গেছতে হ'লেও বা ক'ৰবাতে হলেও পুৰিবা। পুৰি পেলাই পিটিকা দি। পিটিকা কৰি পেলাই খাবাচোন বহুত। ধুনীয়া লাগে জিকাও পুৰি খাই। কিন্তু জিকাতকে ভুলটো বেছি। ছি ধুনীয়া লাগে খালি কুমলীয়া হ'ব লাগে। আগতে আমি। স্কুললৈ যাওঁতে মায়ে। ভাইটিকে মোকে ভুলেই। দিয়ে আৰু তাৰ মৰে সেই ভুলৰ কাৰণে আমাৰ দুটাৰ মাজত লাগে এখণ্ড। সি মানে সিও বহুত ভাল পায়, সিও বহুত। ভাল পাই মইও ভাল পাওঁ। তুমি পুৰি খাই চাবাচোন এদিন। তাৰ পাছত মোক কবা।
তে খাব লাগিব পাই শুনিলে খাওঁ খাওঁ লাগে।
অ, তুমি খাই চাবা এই পিয়াজ চিয়াজ কুতি ল'বা আকৌ।
উম উম।
জলকীয়া অকণমান দি ল'বা।
মই যে পইতা ভাতকেইটা মই যে পইতা ভাতকেইটা। এতিয়া তোমাৰ লগত আ মানে পিটিকা দুখন মান এইফালে বিলাহী। চাটনি অকমান লগত ডিমৰ বইল বা দিম ফ্ৰাই এটা আৰু তাৰ লগত আচাৰ আমৰ আচাৰ অকন জলকীয়া আচাৰ।
এ আমৰ আচাৰটোতো লাগেই দেই আমৰ আচাৰ আমাৰ মায়ে পুৰা বনায় উম। আমাৰ মাৰ আকৌ এটা কাম আছে। সেইটো হ'ল আমি ভাল। বনোৱা আচাৰ এটা খাই থাকিম নহয়। সেই আছাৰ তোৰ মায়ে কি কৰে আচাৰটো কমি আহিলে খাই থাকিলেতো শেষ হৈয়ে যায়। তাৰ পিছত কিবা নোখোৱা আছে। তাতে মিক্স কৰি দিয়ে নহয়। ইমান বেয়া লাগে ভাইটিয়ে মই মাক সেইটো কাৰণে কিবা কিবি কৈ থাকো কেতিয়াবা। তেনেকুৱানো বা কৰিব লাগে নে কোৱাচোন।
সেই বস্তুতটো কমি যায় যে সেইকাৰণে বেয়া পায় আকৌ।
অ', এই মাক বিলাকৰ সেইটোয়ে অ', শান্তি আৰু
যে ঘৰত মই যে সদায় গালি খাওঁ জানানে আমাৰ আলহীলৈ মানে আচাৰ বনাই আলহীলৈ নহয়গে তেলত নপকে মই তেলত নপকা আগৰ পৰাই আচাৰ খাওঁ মানে।
হম্', মোৰো আচাৰ বহুত খাওঁ। আমাৰ মামায় বৰ ধুনীয়া আচাৰ বনাই মানে। অ ', মোৰ মামায় মানে মানে আমাৰ মামীয়ে গলেই মই ভয় কৰে যে আচাৰ ঢেৰ লৈ আহোগে বুলি। মামা আমাৰ মানে আমাৰ বহুত চিজিল মানে অকনণ অকনকে বনাব মানে বস্তু বোৰ আটুং টোকাৰি কে। সেই আৰু বাৰু দিয়া বাহিৰত কাপোৰ কেইটামান আছে।
ঠিক আছে- ঠিক আছে যোৱা যোৱা আনি লোৱাগে যোৱা হ'ব।